হেল্ল' অ' অ' এই। কি খবৰ ভাল।
উম, ভালেই তোমাৰ?
তোমাৰ ঘৰ পাছে ক'ত।
উম, ঘৰতো ক'ব নোৱাৰো দিয়া।
অ' নোৱাৰা নেকি হ'ব বাৰু সেইকাৰণে এই এইটো এইটো তোমাৰ এনেকুৱা কাৰিয়াত কাম কৰি এনেই কিমান দিন। আগৰ কৰা নে নে এতিয়া নিউ জইন।
নিও হৈছে, সোমাই দিছে। অহ।
অ' মানে মইতো আছো। বাৰু এতিয়া তোমাৰ এয়া ভাত বনাই আছে মায়ে মই। কাম এটা কৰিছিলো, তোমাৰ এই প্ৰেক্টিকেল বিলাক আছে যে বহুত মানে এইবাৰ। প্ৰেক্টিকেল বহুত আছে তুমি কি এনেই ক্লাছ কিমান।
এবাৰ বি এ ফাৰ্ষ্ট চেম।
অ' মইও চেম বি ফাৰ্ষ্ট চেমে এ কি ক'ত ল'লা এডমিশ্যন।
এইবিলাক নুশুধিবাই।
কিয় একো নাই মই অ'। এতিয়া বাৰু একো নাই মানে কি ক'ম লাগিছিল তোমাৰ এই কিবা কোৱা এনেইতো কি ক'ম আৰু মইতো যি সুধিছো তুমি একো নোকোৱাই।
অ' মই কৈ আছো ৰ হেৰি এনে তোমাৰ ঘৰত কোন কোন আছে।
মোৰ ঘৰত তোমাৰ আছে মা দেউতা বা আৰু মই।
অহ' মোৰো বা আছে মই আছোঁ।
অ' অ' নহয় ৰিয়েলকৈ নকলেও। ফ্ৰেইনক হ'লেও কোৱা মাত্ৰ কৈ থাকা।
চেছ।
কোৱা তোমাৰ ভাল। ভাল মোৰতো ভালেই বাৰু মই তোমাৰ এতিয়া। এই বহুত জেমেলা হৈছে মানে।
অহ'।
এ কি কবা আৰু বহুত দুখত আছো।
দুখটো বা কি আকৌ?
এই দুখতটো বহুত কিবা কিব। এই এই গাল মানে তোমাৰ এই কাম মানে তোমাৰ এই বেলেগ দুখ মানে
অহ।
এই ঘৰৰ কাম বহুত যে।
অ', হয় বাৰু।
এতিয়া মই ডাঙৰ হৈ আহিছো এতিয়া ঘৰৰ কাম বাঢ়ি বাঢ়ি গৈ আছে।
উম, তাতে ল'ৰা মানুহ।
তেজপুৰতে ল'লো।
অহ'।
তুমিতো নোকোৱাই বাৰু এই এইটো চাবজেক্টটো ক'ব পাৰিবা।
মেজৰ, মেজৰ লৈছো আচমিছ, আচামিছ তোমাৰ?
ফিল'চফি মেজৰ মাইনৰ হ'ল তোমাৰ হিষ্টি।
অ', মাইনৰ মোৰো হিষ্ট্ৰীয়ে আছে বাৰু।
অহ অ' এই কি তেছপুৰতেই?
নাই তেছপুৰত নহয়।
দৰং?
এ সিপানে নহয় মানে।
অ', ইফালে নহ অ', তোমাৰ ঘৰ ক'তনো? অ', চৰি চৰি চৰি এইটো বাকী তুমি ছেকেণ্ড ইয়াৰ এনে ক'ৰ পৰা পাছ কৰিছিলা?
এইয়া এইপিনে নিছামাৰি।
মিছামাৰি অ' মিছমাৰি ফাল ন। তাকে এনেই হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ কিমান আছিলে?
বেছি নহয় দিয়া নকওঁ
একো নাই ক'ব পাৰা এই লাজ কি আৰু।
নাই নাই।
মোৰতো মোৰতো বাৰু নোৱাৰি ন।
উহো।
ছোৱালী মানুহ মই শুনা মতে মানে বয়সটোয়ে ক'ব নোৱাৰি বাকীো চব ক'ব পাৰি।
বাকী এনেইতো চব ক'ব পাৰি মইতো জানো। লা লাজ নহয়ও ক'ব পাৰা।
লাজ কৰা নাই লাজ কৰিবলৈ
মানে কি কওঁ টাইমটোত যাবই লাগিব তাতকো ভাল কিবা এটা ক'বই লাগিব।
সুধা তেনেহ'লে কৈ আছো। সুধা তেনেক কৈ আছো।
দিয়া কোৱা সেইটোত সুধিছো পাৰ্চেণ্টেজ কিমান আছিলে?
মোৰ পাৰ্চেণ্টেজ থাৰ্টি চেভেন।
অ', অ, ' ভালেই কিয় মানে পাচ কৰাটোয়ে আজিকালি ডাঙৰ কথা। বহুতে ফেইল কৰিছে। সেইটোয়ে বহুত ডাঙৰ কথা।
তোমাৰতো বেছিয়ে হ'ব চাগে? উম, এতিয়ানো কোৱা সেই কাৰণে মই কোৱা নাছিলো।
তোমাৰ মানে বিশ্বাস নকৰিবা নকওঁ এই
কিয়নো বিশ্বাস নকৰিম নাই নাই মই তেনেকুৱা নহয় নহয়।
দিয়া মোৰ মানে এই এইটো চেভেন্টি চিস্ক পাৰচেন্টেজ।
অ', ঠিকেই দিয়া।
মানে আকৌ উম কিছুমানে ভাবে না এই এইটো জ্বৰ মাৰি যে তাই ক'ম মই এতিয়া অকণ বেছিকৈ কম বুলি
অ' নাই নাই যি
উম, মানে এই এতিয়া তুমি কি কলেজ ক'ত ল'লা সেইতো সুধিছো? মিছামাৰী ফালৰ কলেজ ক'ত আছে, মিছামাৰী নিছামাৰিটো গৈছো মই। ৰঙাপাৰ অ' ৰঙাপাৰ চিনি ক'ত ল'লা?
লৈছো দিয়া আৰু ক'ৰবাত মই
অ, ' আমাৰ ইফালতো নহয় যে ক'ব পাৰা আৰু অবিৱাচলি।
নহয় বাৰু সেইফালৰ মই
অ' মোৰ লগৰ এজনী তাত থাকে নিশ্চয় বাকী মোক ঘৰত খবৰ চবৰে ভাল।
তোমাৰহে বেয়া খালি।
বেয়া মানে মই তোমাৰ এতিয়া কি ক'ম আৰু এই যি টি কামৰ কৰিছোৱে তোমাক এতিয়া কামৰ কাৰণে ইফাল সিফাল
অহ'
এতিয়া মানে এটা বছৰ এটা কাম এটা বছৰত এটা কাম সে হৈ আছে। এতিয়া বাকী তোমাৰ মিন্ময়ৰ লগত অথনি কল নকৰিলা?
নাই কিবা কৰি আছে নেকি?
অ' কৰি আছে মানে এই সি কৰিছিলে তাৰপিছত মই কলো বোলো অ' তই নকৰ যদি মোকে দেগে ক মোৰ মানে তোমাৰ আঠাইশটা হ'ল মই আৰু দুটা লাগে সেইকাৰণে মই ভাবিছোঁ বোলো কি কওঁ এই কে বোলো হ'লে ত্ৰিছটা হৈ যাব তোমাৰ কেইটা হ'ল? তোমাৰ কেইটা হ'ল?
তুমি গ্ৰুপন মেচেজ যে চাইছানে বাৰু
চাইছো, চাইছো
অ' খুলি কিয় আছা।
এই নাই তেওঁ মানে মই ইমান গ্ৰুপত অনলাইন নাথাকো যে মই ইমান চাই নাথাকো।
চাবা হ'লেও মানে তেতিয়া ধৰা কাৰোবাক সুধিবলৈ কাৰণে
নাই নাই মই বহুতৰে দেখিছো বহুতেৰে মানে নতুনকৈ ষ্টাৰ্ট কৰিছে এই নহয় নতুনকৈ মানে কিছুমানৰ কৰিও ৰিজেক্ট মাৰিছে। এ মানে শুনাাই এতিয়া তুমি যিমানটো টাইম কথা পাতিবা সিমানটোহে মানে তোমাৰ ছেকেণ্ডৰ লয় মানে মই এতিয়ালৈকে পাচশ মিনট, পাচশ ছেকেণ্ড লৈছে। পাঁচশ ছেকেণ্ডৰ তোমাক মোক দিছে, আহ মোক ইমান আছিলে আহ এ সত্তৰ পয়সত্তৰ টকা
এ একো নহয় এ মই
তুমি গ্ৰুপটো ভালক চোৱাচোন এবাৰ গ্ৰুপটো। কি আলোচনা কৰি আছে তাত। তুমি চোৱা না আগতে।
নাই ৰখা এতিয়া কাটিবতো নোৱাৰিম। এতিয়া কাটিলে মই একেবাৰে কাট খাই যাব।
অ' পিছত চাবা দিয়া। কিন্তু এইবিলাক কথা যে ইয়াত নুসুধিবাই মানে।
হে
তুমি গ্ৰুপত চাব লাগে আকৌ, সেইটো কাৰণেতো গ্ৰুপটো খুলিছে।
নাজানো এইটো বাকী সে কথা বাদ দিয়ে বাৰু। এতিয়া তোমাৰ ঘৰত খবৰ কেনেকে সেইটো নকলাই।
অ', ভালেই চবৰে ভাল উম,
তোমাৰ কথা এটা ভাবি আছিলোঁ, আমাৰ মানে এতিয়া ধৰি লওক ফাৰ্ষ্ট চেম আহিলে, এ আমাৰ ই তোমালোকৰ মানে চা পাচ কেইবছৰ চাৰি বছৰ নে পাঁচ বছৰ?
মানে
অটনমাছ হ'ল নেকি মানে তোমাৰ প্ৰফেচাৰে প্ৰশ্ন কাটিব নে নে নে তোমাৰ কৌ এই গুৱাহাটী ইউনিভাৰ্চিটি কাটিব।
নাই গুৱাহাটী ইউনিভাৰ্চিটিয়ে কাটিব।
অ' তেতিয়াহ'লে মানে অটনমাছ নহয়।
অ' আকৌ আমাৰ ক্লাছ হোৱাই নাই।
সেইটো নহ মই মানে বেছিকে সুধিছো আ যে কি হ'ব পাৰে কি হয়?
অ', মানে আমাক তোমালোকৰ ক্লাছ হৈ আছে নেকি? অ' সেইটোয় কাৰণে সুধিছো তোমাৰ কেনেকৈ সুধিছোঁ, মই আগষ্টৰ পৰা হ'বহে। চবৰে এগিলাছ
ফোন লাগে চব যোগাৰ পাতি কিনি ছো কিনাই নাই বাৰু, কিনিব যাম হে।
অ',
কমবিলাক বস্তুবিলাক এতিয়া পানীটো মানে বাকী কোৱাচোন
হাঁ, হাঁ?
বাকী কোৱা কি
বাকী তুমি গ্ৰুপটো চাবা ভাল
উম, উম,
আৰু তাৰপিছত এনেই এতিয়া ঘৰতে আছা তুমি?
আছো আছো ঘৰতে আছো ভাত চাত বনাইছে নে ঘৰত?
উম, বনাইছে বাৰু মায়ে বা কি কৰিছে? নাই খোৱা নাই ভণ্টি পঢ়ি আছে যে।
অ', অ', ভণ্টি ক্লাছ কিমান?
নাইন ক্লাছত পঢ়ি
পঢ়িব দিবা।
উম, এবাৰ আহিলেই আৰু দিয়া।
তাই পালেহি তেতিনিম এবছৰ আছে। তাৰ পাছতটো হৈয়ে যাব।
অ',
এবছৰ আছে তাৰপাছততো আহি গ'লে ফাইনেল। এতিয়া মই শুনা মতে কিন্তু, এইবাৰ পৰা নিজুত মইনা আঁচনি বোলে বেছিকৈ দিব।
সেইটোৱে।
নহয় মানে এইবাৰ তোমাৰ এই ত' চৰকাৰ এইবাৰ স্কুটি দিব তাৰ পাছৰবাৰ পৰা মানে স্কুটি কাওকে নিদে ল'ৰা ছোৱালী কাও কেন দিয়ে তোমাৰ মানে এই এবাৰহে এ এইবাৰ দিব তাৰ পাছৰ পৰা মানে নিযুত মইনা আঁচনি বেছিকে দিব তোমাৰ ধৰি লোৱা, এইবাৰ হাজাৰ টকাকৈ দিয়া নাই ছিলে, তাৰ পাছত মানে হাজাৰ টকাতকৈ বেছি হৈ পেলাই তোমাৰ কিমান দুহেজাৰ নে কিমানকে দিব পঁচিছশ নে তেনেকুৱা চামথিং তেনেকুৱা আছিলে কিবা এটা।
অ', তোমালোকৰ ল'ৰাখিনিৰতো বেছি নহ'ব চাগে।
নহয়-নহয়-নহয়, আমাৰ তোমাৰ আমাৰো হাজাৰ টকা নে হাজাৰ টকাই দিয়ে। বাবু আঁচনি। বাবু আঁচনিৰ পাছত এতিয়া তোমাৰ কিমানমান পামনো এই মেক্সিমাম যদি বাঢ়েও পোন্ধৰশ বাঢ়িব কি ক আমাৰ লৰা বিলাকৰ ইমান নাবাঢ়ে যে।
অ',
সেইটো কাৰণে এনেই কথা নাই বাৰু যদি বাঢ়েটো ভালেই।
উম, ভাল বাঢ়িলেতো ভালেই বাৰু।
এয়া বাঢ়িব লাগে আৰু বাঢ়িলেই ভালকে ক আমাৰ এতিয়া সাত খৰচাটো ওলাব কমচে কম ন? এতিয়া তোমালোকৰটো মাহে মাহে, এতিয়া সাত খৰচাটো থাকিয়েই চাগে। হাজাৰ টকাকৈতো পাই আছা ন?
উম,
উম, আমাৰ সেয়া আৰু এতিয়া আমাৰ এতিয়া হাজাৰ টকা কি হ'ব, আমাৰ লৰা মানুহ আকৌ এক্সট্ৰা খৰচ লাগে যে।
সেইকাৰণে অকণ বেছিকৈ লাগে এতিয়া ঘৰৰ পৰাটো এক্সট্ৰাকে নিদিব।
অ',
সেইটো কাৰণে।
অ', অ',
বা কি কি বায়ে কি কৰি হা বায়ে বোলো কি কি কৰি আছে, এ মানে ডাঙৰ তোমাতকৈ কেই বছৰ ডাঙৰ?
বা এতিয়া বিয়া হৈ গ'ল, বাৰী বিয়া দিছে।
সেইটো কাৰণে সুধিছিলোঁ, তোমালোকৰ ঘৰত মানে তিনটা পোৱালী ন'?
হাঁ?
তিনিটা পোৱালী তোমালোকৰ ঘৰত?
অ', অ', অ',
অ',
দিয়া হ'ব মই কালি ফোন কৰিম অ', নাই ল'ৰা নাই। কালি ফোন কৰিম দিয়া। অ', হ'ব উম, ঠিক আছে।